হেল্ল' অঁ শুনিছা?
অঁ অঁ।
অঁ শুনিছোঁ।
কি কৰি'ছা?
মই পকাত বহি আছো, তুমি?
ইয়াত বৰফ পৰি আছে।
প্ৰকৃতিৰ পৰিৱেশ
ন বৰষুণ দি আছে নি তাত?
কৰি আচ, অঁ। এফালে বৰষুণ দি আছে, ফালে কেটামান মানুহে এ কঠীয়া উঠাই আছে, ইফালে সেউজিয়া-সেউজিয়া ধুনীয়া কঠীয়া লাগি আছে
উ বা
উম, এফালে পানীত ধুনীয়াকে টোপ-টোপকে বৰষুণ পৰি আছে,
উম
গছ বিলাকত বৰষুণ পৰিও ধুনীয়াকে মানে সেউজীয়া হৈ গৈছে সেইবিলাক চব চাই আছোঁ।
উম
আমাৰ এয়াত আকৌ ৰ'দ
উম'। কেতিয়াবা এনেকে খেকিৰ ওচৰত বহিও ভাল লাগে জানা?
উম', ময়ো কেতিয়াবা চাই থাকো বাহিয়লে বৰষুণ আহিলে।
বহিলে কালি দৰং কলেজৰ ল'ৰা এটা ঢুকালে।
অ অ কেনেকে?
হেৰি কিতু, পৰহি পৰা সিহ নাইকিয়া হৈ আছিল।
অ
এই ল'ৰাটো, এটা আছিলে তোমাৰ এটা ক'ত পঢ়া নোজানো, এটা দৰং কলেজৰ ইনডৰ গেম চেগেট ট্ৰী এছিলে। তাৰ পিছত সিহঁতক পৰহি পৰা বিচাৰি পোৱা নাই হেনো।
অঁ
কালি পানীত ওপঙি আছে নহয় দুইটা।
অঃ মা! তা'ছত?
তাপা, বাইকে অ বাইক সুদি পাইছে আঔ গোটেই দুইটাকে। লৰাটো মই দে শিকিছিলো আগতে ক'ৰবাত, মানে এইবিলাক দৰং কলেজৰ কিবা ভিডিঅ' চিডিঅ' দেখিছিলো।
অ তাৰমানে অলপ হেৰিয়ে আছিলে ন।
অ মানে, চিনাকি নিচিনা আছিলে, মানে অলপ মুখখন চিনাকি নিচিনা উম।
অঁ।
গোটেই মোৰ যে ফি টো খুলিবই নোৱাৰি, এতিয়া গোটেই তাৰ হেৰিকে ওলাই থাকে। এতিয়াও তাৰে আই দি টোকে ওলাই থাকে। সেইটো কাৰণে মোৰ মনত পৰি গ'ল।
দেখি চাগে বেয়া লাগি গৈছে ন।
উম। মানে কিছুমান মানুহ যে অচিনাকি হলেও কিবা বেয়া লাগে সেই তেনেকুৱা।
অ। আমাৰ ইয়াত যানে নে, এতিয়া অকল এটা মানুহে খ অ দুটা মানুহে মিলিয়ে কঠীয়া খিনি উঠাই আছে।
উম।
ইমান খিনি কেনেকে দুটা মানহে হ'ব?
খেতি কথা বাৰু মই ইমান নাজানো। তিনট মান মানুহ লাগে ন, এনেই উঠাওতে।
অ বেছি হল, বেছি হ'লে বেছি মানুহ লাগে নেকি।
মই হে
উম। ভালকে
ত' মান
উম, উম। আমাৰ ছোৱালী খিনিয়ে যোৱাহেঁতেন চাগে সোনকালে হ'লহেঁতেন।
উম, সিহঁতে যাব বিচাৰিছে।
উম।
ক'ত দিব বাও, সিহঁতৰ দিব নেকি সিহঁত আছে হোষ্টেলত বোলে, ৰুমত আছে টোৰ টো নহয়।
উম।
আছে হোষ্টেলত সিহঁতে সেইবিলাক যাবলৈ আশা কৰিছে।
কিছুমানে, গৈয়ো ভাল পায় ন।
উম।
মোৰ কিন্তু মই সৰুৰ পৰা মই কৰিও নাপালো, পথাৰত নামি নাপালো, মই নোৱাৰো।
মই এবাৰ ধান কাটিছো, জানা।
অঁ বাহ।
মানে আগতে
উম।
কষ্ঠত ফলত খেতি কৰে
অ'।
আৰু মই সিহঁতৰ ঘৰত দিনে ৰাতিয়ে থাকো।
অ'।
কোনোবাই যাব নিদিয়ে দেই, মানে আগতে সিহঁতে ৰুব যায়হলে তাৰপিছত মানে যেতিয়াৰপৰা মানুহ লগোৱা হ'ল, তেতিয়াৰপা নোযোৱা হ'ল আৰু। খুৰীয়েও এ, ভৰি বিষ হ'ল তেতিয়াপা যাব নোৱাৰা হ'ল, বাদ দিলে।
অ'।
তাৰপা এবাৰ মানে আমি উৎপাত কৰি থাকো ন' যাব মই উৎপাত কৰি থাকো মেইনকে যাবলে।
উম।
তাৰপা আমাক লৈ গলগে হেৰি মানে তোমাৰ এই এটা বক্স নিচিনাকে এনেকে আলি বিলাক যে মিলি এটা বক্স নিচিনা নাথাকে জানো?
অ'।
সেই তেনেকুৱা এটা মানে থৈ দিছে ধান মানে সেইখিনি থৈ দিছে।
উম।
সিহঁতে চবে কাচি লৈছে আৰু মোক কটাৰি দিছে কাটিব তুমি জানা?
গালিও পাইছে কিয় এডাল দীঘল যদি এডাল চুটি হয়। কাটোতে, তাৰপিছত এবাৰ আকৌ ধান ৰুবলৈও নিছে।
অহ।
ইমান গালি পাৰিছে, মোৰ ইফালে ভয় লাগে কেনেবাকে মোৰ ভৰিত জোক চোক লাগিব বুলি।
অ'।
তাৰপিছত ৰুইছো তেনেকে অকমান।
নাই মই মোৰ ভাল নালাগে এইবিলাক তাৰ মানে মেইনকে মোৰ জোকলে ভয় লাগে।
মোৰো।
আৰু মানে মোৰ মোৰতো এতিয়া জানাই বালি চালি সেইবিলাকৰ এলাৰ্জি আছে। আৰু মই তেনেকে বোকাত নামিলে মোৰ চাগে কি হ'ব ঠিক তেনে নাই।
সেইটোৱেই।
সেইকাৰণে।
মই নামি মেলি ভাল পাওঁ বাৰু দেই কিন্তু এইবিলাক- ঘৰত কৰিবও লাগিব নহয় পাবলৈ -
উম উম।
মই আৰু পথাৰতে চাকি জ্বলাবগৈ কাতি বিহুত- বেলেগৰ পথাৰত চাকি জ্বলাই থৈ চো ন মই।
কি বেলেগৰ পথাৰত জ্বলা লা?
এ মানে কি জানে আমাৰ গোটেই পৰিয়ালটো মানে পথাৰ লাইন-
অ।
এক লাইন মানে গোটেই মানে তুমি য'ত জ্বলালেও পৰিয়ালতে পৰিবগে- সেইখনৰ ভিতৰত। মই ভাবিছো মানে মোৰ অকন মনত আছে যে আমাৰ চাগে সেইখিনিয়ে আছিল বুঢ়া একো নাজানে সিও একে ওস্তাদি মাৰি অ' এইকনে এইকনে বুলি কৈছে, তাৰপা পিছৰ বাৰ যাওঁতে য আমাৰ মানে যোনটো মানুহে খেতি কৰে মানুহটোৱে কৈছে হেৰি কালি চাকি বেলেগৰ ৰাত জ্বাই থাক ধানো
অ।
একো নহয় দিয়ক, পৰিয়ালৰ কাৰবাৰ তাতে জ্বলাইছো গৈ পেলাই আমাৰখনততো পাবগে আলি আলিয়ে।
অ। এতিয়া চিনি পালা নে নাই?
অকমান, এতিয়াও খেলি মেলিকে নেজ- যাওঁ যে বহুত দিনৰ মূৰত যাওঁ খেলি মেলি হৈ যায়।
অঁ।
মাজতে জ্বলাই থৈ গুচি গ'ল বোলে তাই একো নকলে পৰিয়ালৰ কাৰোবাৰ পৰা পালেগে হ'ল আৰু।
আকৌ সিহঁতিও বেলেগক তেনেকে আধিলে দিয়ে নে-নে সিহঁতিও নিজে কৰে নে কি?
আমাৰ সেইকনৰ?
অঁ
চবেই আধি দিয়ে। কাৰো খেতি নিজে নকৰে?
অঁ চবেই মানে দিয়া আছে।
অঁ। মানে তোমাৰ খেতি কৰিবলৈ কোনো মানুহ নাই ন। হেমৰ জেঠাইহঁতৰ এতিয়া জেঠাইহঁত চব বিয়া হ'ল সিহঁতৰটো ল'ৰা নাই।
অঁ।
তে সিহঁতেও ধান বিলাক বেলেগকে ৰুব দি দিয়ে। তাৰপিছত ৰাজু বৰ্তাহঁতৰ আকৌ ৰাজু বৰ্তাই এইকনত মানে এই তোমাৰ শংকৰমৰীৰ আৰু এই গুদামটো যে
অঁ।
অ গুদামৰ পিছফালে থকাখিনি নিজে কৰে। কিন্তু নদীৰ ওচৰৰখিনি মানে আমাৰ পথাৰৰ লগত থকাখিনি বেলেগকে কৰিব দিয়ে। অভিহঁতেও বেলেগকে দিয়ে।
এ তোমালোকৰ মানে খেতি কৰিব মাটি-চাতি আছে নাই বেলেগ আৰু বেলেগত আছে?
খেতি কৰা মাটি সেইকণতে আছে আমাৰ।
আমাৰ আকৌ আগতে যেতিয়া ককা-আইতাহঁত আছিলে ন? তেতিয়া আমাৰ খেতি কৰিছিলে।
উম
ককা-আইতাহঁতে এতিয়া নাই খেতি কৰিব পৰা মানুহহে নাই। উম
আমাৰ মাহঁত তাত মাহঁতে নিজে কৰে বোলে আগতে মাহঁত ৰুব মেলিব যায়। ইয়াত অহাৰ পাই আৰু কৰিব নোপোৱা হ'ল।
উম কাৰেণ্টটো গুছি গ'ল।
উম অ
অ
কোৱা?
মিন্ত্রাত ৰঙা ফ্রক এটা দেখিছোঁ এতিয়া মই শ্লিভলেছ নিপিন্ধো যে সেইটো কাৰণে মই নিপন্ধিম। কিন্তু পিন্ধা মানুহৰ কাৰণে এইটো এনেকুৱা মজা লাগিছে দেখিবলৈ। মিন্ট্ৰাত বোলো মিট্ৰাত ড্ৰেছ এটা দেখিছোঁ।
অঁ।
কি মজা ৰঙা? ৰঙা মানে।
উম!
অ', পগলা হৈ দেখি কিন্তু সেইটোয়ে আৰু শ্লিভলেছ যোনে পিন্ধে মানে, মজা লাগিব দেখিবলৈ।
কিয় নিপিন্ধা বাৰো তুমি?
এ মই কমর্ফটেবল নহয়!
উ ময়ো আগতে নহয়, নাছিলোঁ হা। কিন্তু আজিকালি মই পিন্ধিব লৈছোঁ! তাৰমানে মোৰো। ইমান তাৰ মানে মোৰো, বেয়াকে ওলাই যায়! কিয় তথাপিতো মানে নিজৰ যোনটো ভাল লাগে, আজিকালি মই কৰিব লৈছোঁ! আজিকালি মই বেলেগৰ কথা ভাবিবলৈ বাদ দিছোঁ!
কৰিবই লাগে। কিন্তু সেইটোয়ে আৰু
এতিয়া দেখিছা নে নাই, আমাৰ অসমৰ ছোৱালী এজনী যে গোৱালৈ বিয়া হৈছিলে, দেখিছে। তাইৰ প্ৰথম যে গোৱাত ৰেষ্টুৰেন্ট এখন আছিলে। তাৰপিছত এতিয়া গোৱালৈকে বিয়া হ'ল! তাতো তাই শাহুৱেক শহুৱেকৰ লগত
পথাৰলে গৈছে!
অ' পথাৰলৈ গৈছে! অ' উম হাফ পেণ্ট পিন্ধি আছে! যে, তুমিও চোৱা মানে তাইক?
ত মই সেই তেনেকুৱা! এটা পিন্ধিব ইমান মন আছে, ঔ পকেটটো যে ওলাই থাকে, জীনচৰ যে মানে পেণ্টটো যিমান চুটি থাকে তাতকে মানে পকেটটো অকনমান দীঘল থাকে! ওলাই থাকে মানে সেইটো মোৰ সেই আগ আগৰ পৰা এতিয়ালৈকে বহুত মন আছে, মানে পিন্ধিবলৈ কিবা এ অনলাইনত পায়! তুমি ইয়াত কোনে পিন্ধিব দিব বাৰু মোক সেইটো
মই টো, এতিয়া বাৰু পিন্ধা নাই হা। আগতে চাগে নাইন ম নাইন টেইন মানত পঢ়ি থাকোতে নেকি! এই যে হেৰি বিলাক যে ওলাইছিলে তাৰ নামটো পাহৰি থাকিলোঁ! ওপৰলে যে এ জিনচৰ যে হেৰিডাল থকা যে হাফেন টো যে মাৰে যে, কি বুজি পাইছ মই কিহৰ কথা কৈছো। জামচুট জিনচৰ, তেনেকুৱা মই বাৰু হেৰি এযোৰো কিনিছিলোঁ, হা সেইযোৰো মোৰ এতিয়াও আছে! দীঘল এযোৰো কিনিছিলোঁ! লগতে মই হাফ পেনৰ এযোৰ ও কিনিছিলোঁ চট
মই দীঘলটো যো কেতিয়াও পিন্ধিয়ে নাপালো! এতিয়াও মোক সোমাই আছে আজিলৈকে মই পিন্ধি উ
অ মোৰো নতুন হৈ আছে জানা, এতিয়াও! মই জিনছৰ অ মই দুইটা যেনিবা, অ হেৰি কি পেনৰে কিনিছিলো হা মই চা না নাই'
মোৰ স্কাৰ্টৰটো ধুনুুৱে কিনি দিছিলে, আৰু পেন পেনৰ অতি গোটেই চোলা নিচিনে থকাটোটো পেহিয়ে দিছিল। উম,
কিন্তু, মই এ যোনটো হাফ পেণ্টৰ সেইটো মই বহুত পিন্ধিলো। তুমিও ইস্কাতৰটো পিন্ধিছা ন বহুত!
উম ন ভাইটি, ইমান চুটি মই বলৈ ধনুৱাই আনি দিছে।
সেই আজিকালি তাৰমানে ফোন নোকোৱা হ'ল ন।
উম! এই নে চাই কি পিন্ধ আজ পিন্ধাক যি ক কৰি থাকে তেনেকুৱা।
কি কৈছে হেৰি বোলে সেইদিনাখন কৈ আছে, হা তাৰ মানে আজিকালি বোলে তাৰমানে সমাজৰ লগত চলিব লাগিব ন।